শুনা পাই
অহ অহ তোমাৰ ভইচটো আহিছে বন্ধু।
অ' ভালে আছা নে?
মই ৰাতিফোন মাৰি দিলো হা বেয়া নাপাবা।
অ'।
হেল্ল' মানে এনে তোমাৰ কথা হঠাৎ মনত পৰি গ'ল ন ম'ৰ ত' সেইকাৰণে মই ভাবিলো ফোন মাৰি দিওঁ। অলপটো ফোন মাৰি দিলো মই।
পিছে তুমি ম'ৰ শব্দ পাই ম'ৰ ভইচটো আহিছে নে আহা নাই?
অ', আহিছে আহিছে।
অ' ঠিক আছে তেতিয়াহ'লে। বাকী আহ ভাত চাত খালা নে খোৱা নাই তুমি?
অ', খালোঁ খালোঁ।
এক চেকেণ্ড ৰ'বা হা। অ', অ' হেল্ল'!
অ' কোৱা।
পিছে তোমালোকৰ ফালে কিবা বৰষুণ দি আছে নেকি?
বৰষুণ দি আছিলে। এই পাঁচ মিনিট মান আগতে বন্ধ হ'ল।
অ' তেতিয়াহ'লে ভালেই দিয়া। নহ'লে বৰষুণ দিলে এনে শব্দ চব্দ নাহিব নহয়। এইটো কাৰনে ভালে হ'ল দিয়া।
অ' তোমালোকৰ পিনে দি আছিলেনে?
এতিয়া নহয় এক ঘণ্টা আগত দিছিলে বাৰটা মানত। বাৰটা পৰা এটা মাজলৈকে দিছিল তাৰছত এতিয়া ৰখি গ'ল বৰষুণটো।
অ' আমাৰ পিনেও পাঁচ মিনিট মান বৰষুণ দিলে। তাৰ পিছত আকৌ ৰখি গ'ল।
অ' ঠিকে তেতিয়া হ'লে। বাকী আৰু এটা এনেই এনে এটা টপিকৰ ওপৰত কথা পাতিবা নেকি? মানে তোমাৰ লগতে এই টপিকটো কথা পাতি মানে ভাল লাগিব মই গম পাওঁ। এইটো তোমাকে ফোন মাৰিলো মই।
অ', কোৱাচোন কি টপিক?
মানে প্ৰাকৃতিক দুৰ্যোগ মানে আজি কালি দেখা পাই আছা নহয় মানে এই যে বতৰ যে পৰিৱৰ্তন যে হৈ আছে। জলবায়ু পৰিৱৰ্তনৰ ফলত হঠাৎ যে সকলো সময় জাগা এটা যে বতৰ - সতৰ সলনি হৈ যাই আছে যে -
অ'।
তো এইটো বিষয়ে কথা পাতিবা নেকি? মানে মই জানামতে তুমি এইটো বিষয়ে ভালকে জানা মোৰ লগৰবোৰৰ ভিতৰত।
অ'। নজনা নহয় বাৰু সিমান। কিন্তু বহুত বেছি ভালকৈও নাজানো। ঠিক আছে বাৰু মই যিমান - খিনি জানো সেইখিনি আৰু তোমাৰো যদি কিবা জানা সেইখিনি মিলাই আমি কথা পাতিব পাৰো, মই কিবা নতুন কথা শিকিব পাৰিম।
অ', অ', ঠিকেই ক'লা। বাকী আজিকালি দেখা পাই আছানে আমাৰ ইফালে - ইমান দিন হ'ল বৰষুণে দিয়া নাছিল। তোমালোক তোমালোকৰ ফালে দিছিল নেকি বৰষুণ?
আমাৰ ইয়াতে বৰষুণ দিয়া নাছিলে - কিন্তু মাজতে দুদিন বহুত বেছিকৈয়ে দিলে। আৰু তাৰ কাৰণে ইয়াতে বানপানী হ'ল - তাৰ পিছতে গৰাখহনীয়া তেনেকে সেইবোৰ হ'ল। তাৰ পিছত আকৌ বৰষুণ নাই। বহুত বহুত সপ্তাহলৈকে বৰষুণ নাই। হেই কাৰণে মানে খেতি বাতিও অকণমান বেয়া হৈছিলে আৰু -
অ অ ঠিকে কৈছা তুমি - কথাটো আজিকালি দেখা পা ইফালে আমাৰ ইফালেও আজিকালি বৰষুণে নিদিয়ে। পুৰা মানে এক আমাৰ আমাৰ মানে চহৰখনত মানে একমাতকৈ বেছি হ'ল বৰষুণে দিয়া নাই। মানে যেতিয়া লাষ্ট দিছিলে একমাহ মান হ'ল চাগে। এয়াতে দুইদিন নে তিনিদিনে দিছিল কিন্তু গোটেই গুৱাহাটীত বানপানী একদম হৈ গৈছিল। একদম মানে মানুহ ঘৰৰ পৰা ওলাব নোৱাৰে এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈ গৈছিল। মানে যেনেকুৱা ইমাৰজেঞ্চি হয় নহয় একদম তেনেকুৱাই গৈছে মানুহ মানে ঘৰৰ পৰা ওলাব নোৱাৰে মানে চৰকাৰে মানে - বন্ধ কৰি দিছে মানে গ কৈছে মানে ঘৰৰ পৰা নোলাই যাতে সেনেকুৱা - মানে চৰকাৰে কৈ দিছিল সেনকুৱা হৈ গিছিল কেইদিনমান।
তেতিয়া তোমালোকৰ তেতিয়া তোমালোকৰ বহুত কষ্ট হৈছিল চাগে ন'?
অ' বহুত কষ্ট মানে ঘৰৰ ওচৰত মানে বাহিৰত উলাবা নোৱাৰো। ঘৰৰ কাষতে পোৰা পানী হৈ যায় বহুতো সমস্যা হৈ পৰিছে
তেতিয়া এয়া যদি কোনোবা কাবাৰ বেমাৰ হয় বা তেনেকৈ কোনোবা যদি মেডিকেল পেচেন্ট থাকে তেলোকৰ টো চাকে বহুত দিগদাৰ হৈছিলে।
অঁ ঠিকে ক'লা তুমি মানে ঘৰৰ পৰা ওলাবা নোৱাৰে। গাড়ীও আহিব নোৱাৰে পানীত বাজি যাব। বহুতো বিপদ বহুতো সমস্যা হৈছিল সেই সময়ত। মানে কি ক'বা ভালো আছিল চৰকাৰে মানে তেতিয়া নাওঁ নাওঁ চাওঁ ব্যৱস্থা কৰি দিছিল মানে কিবা এনেকুৱা কাৰণে, সেইটো এটা ভালো ব্যৱস্থা কৰিছিল। মানে এতিয়া মানে পানীত মানে গাড়ী চাড়ী নচলে ত' সেইটো কাৰণে মানে এই যে প্লাষ্টিকৰ যে নাওঁ যে থাকে যে লাইফ বৰ্ড যে
বুইছোঁ।
ত' সেনেকুৱা ব্যৱস্থা চৰকাৰে কৰি দিছিল ত' সেনেকে অলপ যাতেও মানে এনেকুৱা ইমাৰ্জেঞ্চি মেডিকেলৰ কিবা কিবি এনেকুৱা তেতিয়া হ'লে সেনেকুৱা মানে ব্যৱস্থা কৰি দিছিল। পিছে আজি তোমালোকৰ ফালে আজি বৰষুণ দিছে নেকি?
আজি দিছিলে অকনমান অঁ বেছি সময় দিয়া নাই।
অঁ আমাৰ ইয়াতে দিছে মানে বহুত সময়, দুঘণ্টা বা তিনি ঘণ্টা সময় মান ইয়াতে দিছে বৰষুণ।
আমাৰ আমিও নিউজ চেনেলত এনেকৈ দেখি আছো আৰু যে বাকী ঠাইবোৰত বহুত বেয়াকে বৰষুণ হৈছিলে তাৰ পিছত বানপানী এইবোৰ আৰু যেনেকৈ তুমি ক'লা নাওঁৰ ব্যৱস্থা কৰা নিউজত তেনেকৈ দেখাইছিলে এন ডি আৰ এফ, এছ ডি আৰ এফৰ বাহিনী বোৰে আহি মানে উদ্ধাৰ অভিযান চলাব লগা হয় ইমানেই বেয়া পৰিস স্থিতি হৈ গৈছিলে আমাৰ ইয়াতেও তেনেকৈ মানে খেতিবোৰ সকলো নষ্ট হৈ গৈছিলে মাজতে বানপানীৰ ফলত। বহুত বেছি বৰষুণ দিছিলে আৰু আমাৰ ভুই মাটি যিবোৰ আছিলে ভূই ৰোৱা, গোটেই নতুন কৈ ৰোৱা কঠীয়া বোৰ গোটেই উুটুৱাই নিছিলে আৰু পানীয়ে।
অ অ হয় নেকি এনেকুৱা হৈছিল। পিছে আমাৰো ইয়াতে এনেকুৱা এনেকুৱা শব্দ এনেকুৱা হোৱা নাছিলে বেলেগ মানে আজিকালি কি হৈছে দেখা পাইচানে তুমি মানে বতৰ একদম পৰিৱৰ্তন হৈ গৈছে দেখা পাইছানে? ভালকে তুমি যদি গুৰুত্ব দিয়া গম পাবা মানে আগতে তোমাৰ মনত আছে নে নাই নাজানো, আজিৰ পৰা দহ বছৰ বা পাঁচ বছৰ আগতে এই দুই মাহ আগত মে মাহ মে মাহতে পুৰা অসমৰ পৰা বানপানীৰ সৃষ্টি হৈ যায়।
অ।
মনত আছে নে বা মে' আৰু জুনত পুৰা বানপানী হৈছে। এতিয়াতো মানে বানপানী মানে কি বৰষুণে মানে আহা মানে বহুত ডাঙৰ কথা। এনেকুৱা হৈ গ'ল এতিয়া পৰিস্থিতি এটা।
তাকেই আগতে আমি যেতিয়া সৰু আছিলো তেতিয়া নাজানো তোমাৰ মনত আছে নে নাই কিন্তু দূৰ্গা পূজাৰ সময়ত মানে আমাক যেতিয়া নতুন কাপোৰ দিয়ে তেতিয়া আমাক ঠাণ্ডাৰ কাপোৰ দিছিলে। কিনি, চুৱেটাৰ কিনি দিছিলে দূৰ্গা পূজাৰ সময়ত। কিন্তু এতিয়া যি দেখিছো বৰ্তমান যেতিয়া দূৰ্গা পূজা আহে তেতিয়াও মানুহৰ গৰমেই থাকে। গৰমটো আগতে ইমান সোনকালে ঠাণ্ডা পৰিছিল কিন্তু এতিয়া গৰমতটো নাযায়েই, ইমানেই বেছি মানে ছেপ্তেম্বৰ অক্টোবৰ মাহলৈকেও গৰম থাকে। আগতে কিন্তু তেনেকুৱা নাছিলে।
উম, তুমি কথাটো ঠিকেই ক'লা। মানে কি হৈছে জানাই তুমি আজিকালি, যেনেকা মানে প একদম পৰিৱেশটো একদম প্ৰদূষিত হৈ গৈছে, এতিয়া আমাৰ মানে আমাৰ পৃথিৱীটো যে আছে একদম গৰম হৈ গ'ল, ত' গমেই পাইছা নিউজত-চিউজত গমেই পোৱা মানে। আজি কেতিয়া মানে, মানে বতৰ-চতৰ সলনি হ'ল, একদম মানে পৃথিৱীটো গৰম, লাহে লাহে গৰম হৈ আছে একদম।
অ এইটো
মানে অলপ
আমাৰ ভূমন ণ্ডলৰ মানে কি হয়, ভূমণ্ডলত যেতিয়া প্ৰদূষণ বহুত বেছিকৈ হয় তেতিয়া এইটো হয় আচলতে, যেতিয়া কাৰ্বন ডাই অক্সাইড গেছ টো বহুত বেছিকৈ থাকি যায় আমাৰ, ভূমণ্ডলত তেতিয়া সেইটোৰ ফলত আমাৰ ধৰণিখন বহুত গৰম হৈ যায় আৰু তাৰ ফলত আমাৰ যে বৰফৰ পাহাৰবোৰ আছে
অ এণ্টাৰ্টিকাৰ বৰফবোৰ, ঠিকে কৈছা।
হয় সেই পাহাৰৰ বৰফবোৰো আমাৰ মানে অ আহি আমাৰ অচিয়ান আমাৰ সমুদ্ৰৰ তাতে মিলি যাব পাৰে। তাৰ ফলত মানে কি হয় যি আমাৰ যিটো এটা বেলেন্স থাকিব লাগে পৰিৱেশত সেই বেলেঞ্চটো নোহোৱা হৈ গৈছে, সেইকাৰণে যেতিয়াই তেতিয়াই বৰষুণ আৰু ঠাণ্ডাৰ সময়ত গৰম, গৰমৰ দিনত মানে বহুত বেছিয়ে গৰম এতিয়া চাগে নিউজত দেখিছা, নতুনকৈ অ', ইউৰোপৰ বহু কেইখন দেশত মানে বৰ্তমান, ৰেড এলাৰ্ট জাৰি কৰা আছে, তেওঁলোকে ঘৰৰ পৰা যাতে ওলাব নোৱাৰে আৰু বহুত বহুত বেছি বেয়া আচলতে, ইউৰোপৰ বৰ্তমান স্থিতি।
উম উম থিকেই কৈছা তুমি যেনে আজিকালি দেখা পাই আছা মানুহবোৰে বহুতো, চাৰিওফালৰ পৰা গছ গছনি কাটি আছে নতুন নতুন অট্টালিকা এইবোৰ বনাই আছে, কিন্তু মানুহ বোৰে বুজি নাপায়। যে গছ-গছনিয়ে আমাৰ প্ৰকৃতিটো বচাই আছে। হয়নে নহয়, এই গছ-গছনি যেনেকে কাটি আছে চাৰিওফালে পুৰা প্ৰদূষণ সৃষ্টি কৰি আছে, এই প্ৰদূষণৰ ফালত আমাৰ পৃথিৱীটোৰ পৰা অলপ পৰিৱেশটো পুৰা বিনষ্ট হৈ গৈছে। অ' আ এতিয়া মানে সেইটো কাৰণেতো, তুমি যে ক'লা ইউৰোপত যে এনেকুৱা ঘটনা হৈ আছে। এইটোৰে কাৰণে হৈছে, যেনেকুৱা আজিকালি পুৰা প্ৰদূষণৰ ফলত যে আমাৰ যে বায়ুমণ্ডলৰ স্তৰটো যে আছে সেইটো অলপ মানে, বেয়া হৈ আছে ত' সেইটো কাৰণে মানে লাহেকে মানে গৰম বাঢ়ি গৈ আছে।
তেনেকে গৰম বাঢ়া, বাঢ়া বা এনেকে যদি, গৰম বাঢ়িছে, তেতিয়াহ'লে গোট কেই লাহে ক্লাইমেট একদম চেঞ্জ হৈ যাব, যেনেকুৱা ইউৰোপত এতিয়া এনেকুৱা হৈ আছে। হ'ব পাৰে, আমাৰ দেশতো এনেকুৱা হ'ব পাৰে, এতিয়া যে নিজেও তুমি গম পাইছা। আমাৰ দেশৰ বেলেগ ফালৰ পৰা একদম গৰম দি আছে। চাৰিওফালে গৰম দি আছে কিন্তু মাজত হঠাৎ বোলে কেতিয়াবা কিছুমান যাৰ, বোলে পুৰা বানপানী হৈ গৈছে বোলে যিবোৰ জাগাত মানে পানী বৰষুণ লাগে, সেইবোৰত বৰষুণ নহয়, যিবোৰ ঠাইত মানে বৰষুণ নালাগে সেইবোৰতে বেছি বৰষুণ হৈ আছে। মানে এইবোৰ যেনেকুৱা আজিকালি ৱেডাৰটো একদমেই সলনি হৈ গৈছে ধৰিব নোৱাৰি কেতিয়া কেনেকুৱা কেতিয়া বৰষুণ দিব কেতিয়া ৰ'দ দিব। ঠাণ্ডা গৰমতটো একে মানে। এনেকে আহিবা তোমাৰ মনত আছে নে নাই নাজানো। এইবাৰ চাইছা নে মানে ঠাণ্ডা আৰু গৰম একেলগে দুটাই আছিল দিনত পুৰা ঠাণ গৰম দি আকৌ ৰাতি ঠাণ্ডা হৈ যায় বতৰটো এনেকুৱা তুমি অনুভৱ পাইছা নে এতিয়া এইবাৰ।
অ' অ' পাইছোঁ পাইছোঁ। মোৰ মনত আছে আমাৰ মানে দিনত এনেকুৱা হয় ফেন চলাইয়ো তথাপি উম আমাৰ গৰমটো নকমে কিন্তু ৰাতি ফালে আকৌ কম্বল ওলাব লগা হয়
উম ঠিকে কৈছে সেইটোৱেতো। মানে বতৰ সলনি হোৱাৰ লগ লগে মানুহৰ জীৱনৰ ধ ধাৰণাটো জীৱনৰ‌ ধাৰণ ধাৰণা চব সলনি হৈ গৈছে একদম। মানে এতিয়া মানে মানুহে মানে এতিয়া নিজে লাহে লাহে একদম এই বতৰটো যেনেকে সলনি হয় সেনেক কে হয় নিজকে একদম প্ৰস্তুত কৰিব লাগিব আৰু। তুমি কি বুলি ভাবা এই কি বুলি কয় বতৰ যে সলনি হৈ আছে আমি এই বতৰটো সলনি বা ৰখাবৰ কাৰণে কি কি ব্যৱস্থা ল'ব লাগে।
প্ৰথমতেতো আমি আমি আমাৰ পৰিৱেশ আমি ৰক্ষা কৰিব লাগিব গছ-বন এইবোৰ আমি ভালদৰে মানে সুৰক্ষা দিব লাগিব যিবোৰ আমাৰ হয়। আমাৰ যেতিয়া চহৰলৈ চহৰমুখী হয় মানুহ মানুহ ধৰক নিযুক্তি লাগে আমাক আমাক ভালদৰে ইণ্ডাষ্ট্ৰিবোৰ লাগে, ফেক্টৰী লাগে সেইবোৰৰ কাৰণে আমি কেতিয়াবা গছ কাটিব লাগিবও পাৰে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি এখন পাহাৰ সম্পূৰ্ণভাবে ধ্বংস কৰিম বা এ এখন জংগল সম্পূৰ্ণভাৱে আমি ধ্বংস কৰি তাৰ বিনিময়ত আমি বৃক্ষ ৰোপন নকৰিম আমি যদি এডাল গছ কৰবাত কাটিছো সেই গছ ডালৰ ঠাইত আমি আৰু চাৰিটা গছ পুলিও যদি ৰুওঁ তেন্তে আমাৰ পৰিৱেশটো ভালদৰে মানে ৰক্ষা হয়। তাৰ লগতে আমি প্ৰদূষণ কম কৰিব লাগিব। সৰু সৰু অভ্যাস আমি কৰিব লাগিব যে আমাৰ প্ৰদূষণতটো আমাৰ কমি যাওক আমি আমাৰ বহু ধৰণৰ প্ৰদূষণ আছে সেইবোৰ আমি সৰু সৰু অভ্যাসেৰে যদি ট্ৰেফিক